অ নমস্কাৰ শুনা পাই আছে নে আপুনি
হয় হয় শুনি আছো শুনি আছো ভালে আছানে
অ ভালে আছো আৰু আপুনি
হয় হয় মইও ভালে আছোঁ বৰ্তমান
অ হয় পিছে আমি এতিয়া আজি এই বিষয়ে আলোচনা কৰিম
কি কয়
পিছে আমি এতিয়া কিহৰ বিষয়ে আলোচনা কৰিম
অ হ'ব বাৰু দে এই সময়ত আমি এটা বিষয়ৰ ওপৰত আলোচনা কৰিম এ গছ কটাৰ ওপৰত হয় হ'বনে
অ হ'ব হ'ব
উ কাৰণ গছ তাৰ ওপৰত আলোচনা কৰাটো বহুত গুৰুত্বপূৰ্ণ হয়নে
হয় হয়
কাৰণ বৰ্তমান যি জলবায়ু পৰিৱৰ্তন হৈ আছে সেয়েহে এই গছ কাটাৰ বিষ বিষয়ত আলোচনা কৰাটো বহুত গুৰুত্বপূৰ্ণ, এনে আপুনি গছ কটাৰ ওপৰত কি কবলৈ ইচ্ছা কৰে বৰ্তমানত যিহেতু?
মানে এটা দুটা মানে গছ গছনি সেই ফেক্টী বি্ল আৰু মানিছিলো। মানে এতিয়াৰ দিনতো মান
হয় হয় হয়।
হয় এতিয়াও মানে ডিচেম্বৰ হলেও মানে অ সিটো মানে এনেকে ফিল হ'ব যে এতিয়াও জুন জুলাইটো মাহত আছে এনেকা টাইপ সেইটো মেইন ৰিজন টো হল মানে গছ কাটাৰ কাৰনে, ত কব গলে মানে যিমানে গছ গছনি থাকে ন হেতু মানে বেছিকৈ আৰু কাৰ্বন ডাই অক্সাইড টো মানে লৈ লয় ন আৰু অক্সিজেন প্ৰডিউচ কৰা স মানে সেইটো জাগাটো মানে কি হয় বেছিকৈ ঠাণ্ডা পৰে আৰু। আৰু ক'ব গ'লেতো ব্ৰহবোৰৰ মানে ইমান এটা গছ গছনি কাটা দেখা নাপায় মানে বেছিকৈ গ্ৰীনোৰী দেখা পায় আৰু গাওঁবোৰত। তাতে মানে কি হয় জানা ঠাণ্ডা থাকে আৰু বেছি মানে গৰম দিনতো ইমান গৰম নহয় যদি গৰমত গছ তলত বা চাত বহি দিলে মানে ঠাণ্ডা পাই যায় আৰু কিন্তু চি এনেকে নহয় অলপ বাহিৰত কি ওলাই নায মানে গৰমতটো এনেকেই গৰম দিন মানে চিটিত মানে এনেকে গছ গছনি নাই কাৰণে ইমান গৰম হয় কিন্তু কিন্তু গাও এৰিয়াত ক্লাইমেটটো ইমান এটা চেঞ্জ নহয় ঠাণ্ডা দিনত ঠাণ্ডাইে থাকে।
হয় হয়।
কম লাগিলা। ম মানে বৰষুণ বোৰো আহে গাঁৱত ক'ব গ'লে গাঁও এৰিয়াত কিন্তু সিঠি মানে একেবাৰে বেলেগে ধৰণৰ ক্লাইমেট হৈ গৈছে, সেই মেইন ৰিজনটো হ'ল গছ কটা আৰু সেইটো মানে ৰখিবৰ কাৰণে আমি কিবা এটা কৰিব লাগে মই ভাবো, আৰু মানে ক'ব গলে গছ কাটাটো বেছিকৈ কিয় হৈছে ক'ব গলে মানে আমাৰ পপুলেশ্যন টো বাঢ়ি আছে ন এটাৰ পৰা এটা বেছি হৈ হৈ আছে মানুহবোৰ ইমান বাঢ়ি আছে। মানু্হ থাকিবৰ কাৰণে জাগা লাগে জা আৰু ঘৰ বনাব কাৰণে জোগা লাগে সেইকাৰণে মানে যিখিনি গছ গছনি আছে সেইবোৰ মানে কতি কেনে ঘৰ বনাই আছে ফেক্টৰী বনাই আছে বিল্ডিংছ বনাই আছে আমাৰ যিমানে পপুলেচন বেছি হব সিমানে মানে গছো বোৰ বেছিকৈ কটা যাব আৰু। আৰু আৰু ক'ব গলে টো বহুত আমি কন কৰিব পাৰো বেলেগ বেলেগ মানে এফৰেষ্টেচন কৰি কৰি। কেনে যিখিনি গছ কটা যায় আমি ইয়াৰ পৰা দুই গনা বা তিনি গুনা এনেকে গছ ম মানে বেছিকে অ লগাই কিনে আমি এইটো কৰিব পাৰো গছ কটাটো মানে। নৰ্মেলাইছে কৰিব পাৰোঁ আৰু, যিমানখিনি কাটিছে অ তাৰ মানে বেচি তকে মানে আমি গছবোৰ লগাই দিলে মানে তকে বেলেঞ্চ হৈ যায় আৰু- অ আৰু কব- ক গছ কটাৰ বিষয়ে ক'ব গলে আৰু অকল পপুলেশনৰ। কাৰণে নহয় কিন্তু বহুত বেলেগ বেলেগ এনেকে কাৰণ আছে। যেনেকে আজিকালি ফৰেষ্ট বিলাকত এনেকে দেখা পাবা বহুত মানে যোনে। ম মে মান এনেকে গছবোৰ কাটি কেনে বেচাটো দেখা পাব বিক্ৰী কৰাতটো- গছবোৰ কাটি কেনে যোনটো মানে বহুত দামী দামী গছ- অ ক'ব গলেতো এতিয়াও বহুত আছে মানে দামী দামী গছ বোৰতো সেই তটো মানে মনে মনে কাট- নে বিক্ৰী কৰি কিনেম বিক্ৰী কৰে আৰু তেনেক বস্তু আমাৰ নোহোৱা হৈছে আৰু লাহে লাহে আমাৰ জ সিদ্ধ কাৰণে ক জাগা লাগে ন সেইকাৰণে মানে। যিখিনি গছ গছনি আছে সেইটো কাটি কিনে মাটিিতো কিবা কৰি কিনে খেতি কৰাৰ- মানে মাটি ওলোৱা মন গৈছে। আৰু সেইটো নহয় বহুত মানুহে গছ বোৰ কাটি কেনে পুখুৰী বনাই আছে মাছ। পঢ়িবৰ কাৰণে এইটো গাওবোৰত বেছিকে দেখা পায়। গাঁৱত মানে গছ গছনি কাটি কিনে বেছিকৈ পুখুৰী চুখুৰী বনোৱাটো দেখা পায়। আৰু উ আৰু বহুত এনেক সেই আছে মেজৰ যোনটো আমি সেইটো গোছ কাততো ৰখাব পাৰো যেনেকে- অ জাগা জোগা যাই কিনে মানে বুজাব পাৰো মানুহ বোৰক যে কোচ কঠো আমাৰ কাৰণে কিমান আমাৰ মানে। জাগাত মানে গছ গছনি নাথাকে তেতিয়াতো আমাৰ নিজৰ কাৰণেও বহুত কষ্ট হ'ব মান। ক'ব গলে মানে আমাৰ অ শৰীৰতো মানে প্ৰব্লেম পৰে বেমাৰ বোৰ হয় ক মানে আমাৰ কাৰ যিটো আমি ৰিলজো সেইটো মে ণে একো নাই ন আমাৰ কাৰ্বন ডাই অক্সাইডো গছ গছনিয়ে লয় সেইকাৰণে মানে। যিমান খিনি গছ গছনি হব সিমানখিনি আমি মানে অক্সিজেন পাম আৰু আমাৰ অ দিয়া কাৰ্বন ডাই অক্সাইড বোৰ‌ ত মানে অ গছ বোৰে ল'ব আৰু তেনেকে মানে চাইকেল টো চলি থাকে আৰু ন সেইকাৰণে গছ গছনিকো মানে আমাক লা হয় আৰু আমাৰ পৰা যিটো কাৰ্বন ডাই অক্সাইড প্ৰডিউচ কৰা হয় সেইটোও মানে গছ গছনিক লাগা হয়। হয় এটা নিউট্ৰিএল ৰিলেচনশ্বিপ নিচিনা আছে আৰু
হয় হয় হয়।
এতিয়া আপুনি সেইটোৰ বিষয়ে কিবা কব বিচাৰিছেনে?
কি কয়।
এতিয়া আপুনি সেইটোৰ বিষয়ে কিবা কব পাৰিবানে মানে আপোনাৰ ইচ্ছা গৈছে যদি। ক'ব পাৰিবা।
হয় হয় হয় নিশ্চয় আপুনি যিবোৰ ক কথা হৈ গ'ল এইটো বহুত হত্য কাৰণ বৰ্তমানত যিবোৰ অৱস্থা হৈ আছে। এই গছ, কটাৰ ওপৰত নিৰ্ভৰ কৰিছে হয় নে নহয়।
হয়।
কাৰণ মানুহে যি হলেও কৰিছে কাৰণ আগৰ দিনত আমি দেখিবলৈ পাইছিলো যে বৰষুণতটো জলবায়ুৰ প্ৰভাৱটো আমি আমি দেখিবলৈ পাওঁ। যে আগৰ নিচিনা নহয় বৰ্তমানত যিহেতু জলবায়ুৰ প্ৰভাৱ হয় ন নহয়। কাৰণ বতৰৰ শস্যটো বতৰত ৰুবই নোৱাৰি। বৰ্তমান তেনেকুৱা হৈছে এনেকুৱা সমস্যা যে। উম বৰ্তমানৰ যিবোৰ। সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এইটো হৈছে ক'বলৈ গ'লে মানে মানুহে নিজৰ ভৰি নিজে কোঠাৰ লগাই লোৱা হয় নিচিনা হয় নে নহয়।
হয় নিশ্চয় হয়।
জলবায়ু বৃষ্টিপাত এই সকলো গছ গছনিৰ লগত প্ৰকৃতিৰ লগত সম্পৰ্ক আছে। আমি দেখিবলৈ পাওঁ যে বৰ্তমানৰ দিনত তেনেকুৱা বৃষ্টিপাতটো। আমি যেতিয়া আমি অনুভৱ কৰোঁ তেতিয়া বৰষুণৰ সময়ত আমি তেনেকুৱা পৰ্বত পাহাৰৰ ওচৰেদি ঠাই এৰি কিনে ঠাইত আছে এঠাইত নাই তেনেকুৱা বৰষুণ আমি দেখিবলৈ পাওঁ হয় নে নহয়। কিন্তু বেছি ভাগে তেনেকুৱা চহৰ নগৰ বিলাক কত মানে বৃষ্টিপাত নহয় বৰষুণ নাহে। কিন্তু বেছিভাগ তেনেকুৱা গাঁও অঞ্চলৰ গ্ৰাম্য অঞ্চলত তেনেকুৱা কি ক'ব। নেচনেল পাৰ্ক তেনেকুৱা বিলাকত বেছি অৰণ্য বিলাক তাত মানে বৰষুণ দেখিবলৈ পায়। সেয়েহে আমি পুনৰা‌ এই টো ৰোধ কৰিবলৈ আমি কি কৰিব লাগিব গছ ৰোপন কৰিব লাগিব হয়নে নহয় যেতিয়া আমি ঘৰ পৰা ওলাই যাওঁ তেতিয়া আমি নগৰ তেনেকুৱা চহৰবিলাকত গ'লে মানে আমি ৰ'দ ৰদ তাপতটো বেছিকৈ অনুভৱ কৰিবলগীয়া হয়।
অহ হয়।
উদাহৰণ স্বৰূপে যেতিয়া আমি তেনেকুৱা শিলছ এৰিয়াত যাওঁ ন নাগালেণ্ড অৰুণাচল মেঘালয় বিলাকত সেইবিলাকত এনে তেনেকুৱা তেনেকুৱা অনুভৱ কৰো যে উম যেনিবা মানে নৱেম্বৰ মাহত আছো। ঠায়ে ঠায়ে তেনেকুৱা আমি অনুভৱ কৰি পালো।
আৰে
সেয়েহে বহুত প্ৰয়োজন আমাৰ বৃষ্টিপাত লগত জলবায়ুৰ লগত বহুত সম্পৰ্ক আছে। আৰু বেছিভাগ বৰ্তমান হয় হয় হয়। বৰ্তমান বেছি তেনেকুৱা কি কয় পাহাৰীয়া মানুহ বিলাক কি কৰে জুম খেতি কৰে হয় নে নহয়? গছ গছনি কাটি তেনেকুৱা আৰু জংঘল বোৰ চাফা কৰি বহুতো তেনেকুৱা জুম খেতি কৰে।
হয় হয়।
আৰু জুম খেতি কৰাৰ পিছত তেনেকুৱা আগত যেনেকুৱা গছ গছনি আছিলে এইবোৰ গছ গছনি পুনৰাই আৰু গজি উঠাত তেনেকুৱা সম্ভাৱনা না থাকে, যি ঠাইত তেনেকুৱা জুম খেতি কৰা হয় সেই ঠাইত মানে পুনৰাই আগৰ নিচিনা তেনেকুৱা ডাঙৰ ডাঙৰ বৃক্ষ বিলাক মানে উৎপন্ন হোৱাৰ তেনেকুৱা সম্ভাৱনা নাথাকে। সেয়েহে- উহ আমাৰ কাৰণে প্ৰয়োজনতো এইটোৱেই যে গছ গছনি পুনৰাই আমি ৰোপন কৰিব লাগে। কাৰণ গছ গছনি ৰোপন কৰা গোটেই আমি আগৰ নিচিনা তেনেকুৱা পোৱা জলবায়ুবিলাক বৃষ্টিপাতবিলাক আমি পাবলৈ সক্ষম হম। বুলি মই ভাবোঁ। তথাপিও মোৰ তেনেকুৱা বেছি অভিজ্ঞতা নাই নাই কাৰণ মই তেনেকুৱা বেছি মানে উম গাঁও অঞ্চলত মানে কিবা নহয় মানে অলপ ভৈয়াম তেনেকুৱা জোগাত মানে ডাঙৰ দীঘল অ মানুহ তথাপিও মই ভাল লাগিল আপোনাৰ পৰা কিছুমান তেনেকুৱা অভিজ্ঞতামূলক আৰু শিক্ষামূলক তেনেকুৱা কথাটো আলোচনা কৰিব পাৰিলো।
হ আপোনাৰ লগত কথা পাতি ভাল লাগছে আপোনাৰ পৰা আপোনাৰ পৰা বহুত মানে শিকি পালো কিছুমান কথাবোৰ। আৰু ক'ব গলে সচাকৈ মানে গছ গছনি থাকিলে মানে আমাৰ প্ৰকৃতিও মানে বেছি ধুনীয়া লাগে আৰু সেইকাৰণে যিমানে গছ গছনি সিমানে আমাৰ প্ৰকৃতিটো বেছি ধুনীয়া লগা হয়। অ আপোনাৰ লগত আজি পিছে গছ গছনিৰ বিষয়ে কথা পাতি আলোচনা কৰি বহুত ভাল লাগিল। আশা লো আৰু পিছতো আপোনাৰ লগত এনেকে বেলেগ বেলেগ কথা লয় বিষয় লৈ আলোচনা কৰিব এনেকে চাঞ্চ পাম বুলি। আহ আজিৰ কাৰণে আমি আমাৰ কথা প তাটো ইয়াতে শেষ কৰো নেকি?
অ হ'ব দে নিশ্চয় নিশ্চয় বহুত ভাল লাগিল ধন্যবাদ থাকিল। দে অ দে।